কি কৰি আছ?
এ মই এনেই বহি আছো, চাহ- তাহ খালি নাই?
উ খালো, খালি নাই?
খালো খালো, তোৰ নেটৰ্ক তাত অলপ প্ৰব্লেম আছে। নেট-নেটৱৰ্ক তাত অলপ প্ৰব্লেম আছে। শুনিছোং বাৰু বাৰ শুনি আছো কালিকে কিমান টাইমত আহিলি?
কালি চাৰে নটা আহিছো।
অ কেনেকুৱা লাগিলে?
ভালে লাগিলে, ক'তো যাবলে নহলে নহয় অলপ ভালে লাগিলে আকৌ।
অ নাইট চুপাৰত আহিছা নে অ নে বাছত আহিছ
নাইট চোপাৰ নহয়, বাছত আহিছিলোঁ, বাছত আহি এঠাইত নামিবলগীয়া হ'ল কাম আছিলে।
অ', চাদৰ, মেখেলা পিন্ধি আহিছিলি নে কুৰ্টি?
চাদৰ মেখেলা পিন্ধি, অহা যোৱা চাদৰ, মেখেলা পিন্ধি কৰা নাই, কু কুৰ্তি, চোৰ্তি পিন্ধি আছিলোঁ।
অ'।
মায়ে কি কৰিছে?
মায়ে প্ৰাৰ্থনা কৰি আছে।
দাদা মোক ৰেচিপি এটা শিকাই দিম বুলি কৈছিলে গাখীৰৰ পৰা কক চোন
দেখিৰৰ পৰা, ৰেচিপি মানে মিঠাই নে, নে পনীৰ? গাখীৰৰ পৰা তই ধেৰ বস্তু বনাব পাৰে। পনীৰ বনাব পাৰে, ৰসগোল্লা বনাব পাৰে, কালাকন বনাব পাৰে। তাৰপাছত হেৰি, মিঠাই বনাব পাৰ।
সেইটো গম পাইছো কেনেকে বনাব পাৰে সেইটো ক?
পনিৰটো নে পনিৰটো গাখীৰটো যেতিয়া ফাটি যাব নহয় গাখীৰটো তেতিয়া তোৰ ফাটি যাব, তাত নেমু চেপি দিবি। গাখীৰ নাফাটিলেও মানে ত গাখীৰ আনি পিনে নেমু চেপি দিলে মানে, অহ' হেৰি গোটা গোটা হৈ নাযাব জানো?
অ'।
হ'লেও গোটা গোটা হৈ যাব নহয়, গোটা গোটা হৈ যোৱাৰ পিছত ফটা গাখীৰ খিনি এনেকুৱা ভাল কাপোৰ এখনত থব লাগিব। অ' চেকিব লাগিব চেককা পাছত পানী একবাৰ চেপি চেপি পানী খিনি পেলাই দিব লাগিব নহয়। তাৰপিছ আকৌ ঠাণ্ডা পানীত ধুব লাগিব ঠাণ্ডা পানীয়ে ধোৱাৰ পিছত, কাপোৰো একদম মানে হেৰি একদম হেৰি কৰি পিনে, উম, মুঠে মুঠিয়া মাৰি পিনে আৰু এঘন্টামান, ৰূপত গধুৰ বস্তু এটা দি থৈ দিব লাগিব। ওপৰত গধুৰ বস্তু আৰ ইয়াত থোৱা পিছত তেতিয়া বস্তুখিনি হেৰি হ'ব নহ'লে ফ্ৰিজত থলেও হৈ যাব যদি মানে ফ্ৰিজত নথ'লে মানে এঘণ্টামান থোৱাৰ পিছত, এনেকৈ চাকুৱে কাটি কাটি দিলে মানে ক মানে পনিৰ টুকুৰা হৈ যাব, আৰু তেনেকে কেই ফটা, তেনেকে ফাট গাখীৰটো ফটাই পে অহ' আৰু ফটা গাখীৰটোৰ পৰা মানে কালাকান বনাব পাৰি আৰু ৰসগোল্লা তেনেকে বনাব পাৰি, আৰু ৰচগোলা হেৰি কৰেনে বহুত ফেটিব লাগিব আটাৰ নিচিনাকৈ মুঠি পেনে। গোল গোল কৰি পিনে সেই আকৌ চেনী হেৰিত, ত' চেনী হৈ সেই সিজাব লাগিব। তেতিয়া ৰসগোলা হৈ যাব। আৰু এটা উম, এবাৰ মই হেৰিত বনাইছিলো, পাউদাৰ গাখীৰ দি বনাইছিলো হে, কি বুলি কয় এই কোমল মিঠা আলু মিক্সীত গুৰি কৰি পেনাই, মিক্সিত গুৰি কৰি। গৈ পিনে নাই এনেকে, নাৰিকল দিছো অকমান, তাৰ পিছত বাৰউদৰ গাখীৰ দিলো তাৰপা অহ' । হেৰি, চেনি দি পিনে এনেকে, নাৰিকলাডুৰ নিচিনাকৈ এনেকৈ ভাজিছোঁ, ভাজোঁতে এনেকে দাঁত দাঁত হৈ পিনে হেৰি হৈ গৈছে গোটা হৈ গৈছে নহয় গোটাটো আকৌ আনিব। কাঁহী এখনত হেৰি কৰি পিনে, এনেকে আকৌ থৈ দিছো থোৱা যেনেকে, কেকৰ কাটিছো যেনেকে, মিঠাইও অনা পেৰিয়া। মাংস বনাব জানিলী নাই?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
মাংস চাংস বনাব জানিলি নে?
কি কালা কন টো নে?
হেল্ল'। নহয় মাংস। অহ'। জানো ভাত তই বনাও নেকি? মানে উম, বিয়া ভাত বনাইছ নেকি?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
কিতা কেতিয়া ললিগে?
শৰন লোৱা আজি দুসপ্তাহ মান হ'ল।
অহ' এই কিবা স্কলাৰশ্বিপ ওলাইছে হেৰি স্কলাৰশ্বিপ তো অবিছি নহয় তহঁতি?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
অভিচিনে জনেৰেল অ' জেনেৰেল হে অহ' কবা স্কলাৰশ্বিপ ওলাইছে পোৱালি। আৰু এবাৰ এ ডি আই দিবি নহয়?
দিবি নে?
এ দি আৰ ই মই দিম এইবাৰ চাম আৰু কিবা হে অভিজ্ঞতাটো ল'ম এক্সপ্ৰেচন টো ল'ম আৰু। সেইটো কি বুলি কয় টোৰ ইনকম চাৰটিফিকেট এইট পাছ দিম। এইত পাছ হে দিম
এক
উম কিতাপে নাই কিতাপখন এ হেজাৰ টকা লগাই ক'ত অ' কিতাপ লাগিব এতিটো পঢ়িবলে কিতাপেই নাই নহয়
নেজানো মুঠতে দিম আৰু, ভেটেনাৰী আছে। তোৰ স্কুলত আছে আৰু কিবা কিবি এইবোৰ চকীদাৰ আছে অ', কিবা কিবি থাকিব আৰু। ভেটেনাৰী চেটেনাৰী হ'ব পাৰি কেইটা নহওঁ দেই মই এটোৰ চকীদাৰ স্কুলত ছোৱালী মানুহক নিদিয়া নহয়
ভেটেনাৰী হেৰী বিলাকত বেলেগ অ' ন ইনে ন ভেটেনাৰী
নালাগে মোৰ লগৰ ছোৱালী দুজনী বাইকে স ভেট মানে থাৰ্ড গেটত পালে। ফৰ্ড গেডত পালে নে থাৰ্ড গ্ৰেডত প মানে কমটো কোনটো থাৰ্ড গেড নে ফৰ্দ গ্ৰেড
থাৰ্ড গেটতোৰ ওপৰত, ফৰ্থ গেটটোৰ তলত।
অ', ফৰ্থ গেটোৰ হেৰিত উম, ফৰ্থ গেটত পালে ভেটেনেৰী কয়ি আছে, পঞ্চলিছ হেজাৰকে দৰ সোমাব পাৰে
আমাৰ ধৰণী দা ফৰ্থ গেডহে হয় ত কৰি আছে সিও পঞ্চল্লিশ মানকে ধম পায় পঞ্চল্লিশ হাজাৰ কে পায় বুলি কৈছে
চাবি টো টোৰ
অ' ছব দোতে পাে তাৰ পিছত তাত মাষ্টৰ কম যে আৰু পঢ়া লিখা হেৰি যে থকা যে অকণমান সেইকাৰণে মাষ্টৰ মানে হেৰি ল পঢ়াই চকীদাৰ দায়িত্ব নলয় মানে অ 'এনেই মানে চকীদাৰ সেটো পোৱা নাই এনে পঢ পঢ়ুৱ আহে ল'ৰা ছোৱালীক
এতিয়া কিবা কলাচল চলাইচ বুলিহে দিছে তহতই সৰি মনাচনী বন্ধ হৈ আছে নেক
পাই পাই এইটোো বাৰ নেটৱৰ্কটো বেয়া আকৌ।
সেই কেইটা মানে হে
এই আমাৰ লগত দুজনী মানে পাই আছে আমাৰ লগত দুজনী দেখোন হাই ছেকেণ্ডী পলাই গল তাৰপিছত এতিয়া মইনা আঁচনি পাই আছে এতিয়া এইকেইদিন বন্ধ হৈছে আকৌ পাব আমাৰ ডিপাৰ্টমেণ্টতে দি দিছে আকৌ আমাৰ কলেজত তেনেকুৱা নহয় দি দিয়ে
এ তহঁতৰ আলেজৰ ভাল কৰি নিদিয়ে আমি ইয়াত কৰি দিয়ে।
অ' আমাৰ নাই আমাৰ সেই দুজনী চব কেইমান বী আছে উম, বৌআয়ে বোৱাৰী আছে, সিহঁতি পাই আছে, উম, মাহে মাহে পইচা পায়ে থাকে মইনা আচনী। তহতকো স্কুল আমাৰ স্কুল আমাৰো যোন ছাৰহঁতে জানে হ'লেও একো অ' অ' মেমহঁতে জানে হ'লেও একো নকয় মানে চবকে দিছে।
ছাৰহঁতে
এই ওপৰৰ পৰা দিব হয় নাই ওপৰ পৰা ম ওপৰ পৰা দিব সিহঁতৰনো কি দৰকাৰ ইমান উম। ওপৰ পাই দিব সিহঁতৰ বেছি দৰকাৰ নাই নহয়। উম বেছি হয় অলপ, এ কি কিছ কিছুমান যে একদম বেছি আৰু। মই এবাৰ পোৱাম যি হয় হ'ব পাবও পাৰু। মই এবাৰ পাই চাম যোৱা বছৰ নহয় আমাৰ লগত কোনো লাগিলেও লাগিব মোৰ পইচা লাগে আৰু মই মানে স্কলাৰশ্বিপ পাম বুলি গ'লো পঢ়িবলৈ গ'লো স্কলাৰশ্বিপ চলাৰশ্বিপ নাই একো এটা দশ টকা এটা নাপ চৰকাৰীৰ পা। দিছে ধনী ধনী মানুহবিলাকক স্কলাৰশ্বিপ দিছে অ', আঁচনি দিছে। কিবা দিছে, চোকা নহ'লো যেনে জেনেৰেল অবিচি কি অ', জেনেৰেল অবিচি কি লগত কাষ্টৰ লগত কি কথা? তাক কাষ্টৰ লগত কি কথাটো আছে জেনেলৰ কি মানুহ নহয় নি? অবিচিহে মানে দুখীয়া মানুহ, নে কিনো?
এনেই লাজ পাবলৈ বোলে আ নোপামি শুনিছা নাই এনেই পাবলে সেইবোৰ নোৱাৰ পাছতোক হ'বনে। পিছত আছে পাবি।
হ'লেও মানে ক্কলাৰশ্বিপ এ কিবা এটা দিব পাৰে আৰু আৰু জেনে জেনেৰেল বুলি কলাশি নাথাকে অবিচি শুনি আছোঁ অবিচিবিলাকক কলাৰশ্বিপ আছে জেনেৰেলবিলাকক কি স্কলাৰশ্বিপ নাই আকৌ আমি কি মানুহ নহয় নেকি? দুখীয়া মানুহে চবে পঢ়িব নোৱাৰে নহয়। পঢ়িবলৈ কিবা এটা স্কলাৰশ্বিপ দিব লাগে চবকে।
নাই নাই যেনেকুৱা, জেনেৰেল হৈ গ'ল বুলি, একে মানুহ মানুহবিলাক কি যেনে অলপ বেছি পাৰ্থক্য কৰে জানো। নাই, নাই নাই মই জেনেৰেল মই কেছটি কৰি দিবলৈ মন গৈছে মানে আগতেটো পাৰি গুৱাহাটীত গৈ পিনে আজিকালি আকৌ এইবোৰ
জেনেৰেল জেনেৰেলবিলাকৰ এতিয়া পাৰ্চেণ্টেজ যিমান হ'লেও, ধৰি লওঁ, একো কাম-বন নাই অ'বিচি বিলাকৰ কম হ'লেও ইচ্চা ভিতৰতে পাই যায়।
অ', অ'বিচি বিলাকে পাই যায়। শুনি আছোঁ, অ'বিচি বিলাকে পাই যায়।
লাভ নাই।
উম। এনেই পঢ়ি আছোঁ আৰু পইচাকেইটা দুব মাৰি আছোঁ। উম, কলেজ, ইউনিভাৰ্চিট বিলাকো ধনীহে কৰিছো। আমিতো একো কৰাই নাই। ধনীবিলাকে স্কলাৰশ্বিপ পাব। আম, স্কু টি পাব আকৌ কিবা পাব, অ'বিচি অ'বিচি অ'বিচি স্কলাৰশ্বিপ পাব, চব পাৰিব, আমাৰহে একো এডাল নাই। ভাত কিহে বনাব আজি? ভাত কিহেৰে বনাবি আজি? হে?
হে
হেল্ল'
আমাকো এটা লাগিব আ চাল এতিয়া এজৰ লৈ, আকৌ এতিয়া ছডাল লাগি।
কেৰে
অ, মই আজি মাংস, মই আজি মাংস শুনিছ আনিবলৈ যাবলৈ মানু্হ নাই।
আনিবগে লাগিছিলে আকৌ।
এ যাবলে মন নগল ম
দা সেই দাদা আগৰ জেগা আছে নে তহঁতৰ?
আগৰ জেগা
অ, মা-দেউতা ঘৰতে আছে ন এতিয়া?
ঘৰতে আছ, এ ওলাই গৈছিলো এতিয়া আ যাম বুলি আহিছিলে, নগ'ল, যাবলৈ দেৰি হ'ল, যাবলৈ মন নাই যোৱা। তাৰপা দেৰি হ'ল গুচি গ'ল স্কুটি নাই মই খোজকাঢ়ি যাবলৈ বেয়া পাও। তই ৰাস্তাত ৰখি আছো নেকি?
ৰাস্তা গৈ আছো, এতিয়া হাৱাটো ভাল লাগে।
অ, এই স্কুটি-চুস্কুটি নাই খোজকাঢ়িবলৈ বেয়া লাগে আৰু। অ'। অকলে আছো?
সকলো এনে ৰাস্তা অকণমান ভাল লাগে এখন দে, ভালে এই বোলে গৈ আছো, যামেই
আহ। অ।